হেল্ল' অ কত আছা?
মই কাটিং ক্লাজত আছো ই কাটিং ক্লাজত আছো।
আহিব হোৱাই নাই?
এ যাবা ওলাইছো অঁ!
অঁ আজি কচু কাতিব হা।
কি কৰি আছ তই?
মই এনে ঘৰতে।
কচু কাটিবা যাবি আ।
অঁ, যাম।
কিমান টাইমত যাবি?
তিনটামান তিনটামান বজাত যাম তাৰপা আহি পেলাই আকৌ ফিল্ডত।
তাকে হেৰি কি বুলি কই ভাত চাত খাই লওঁ নহ'লে।
অঁ, ভাত চাত খাম বাৰু দেৰিকে অলপ পাছত খাম আৰু তাৰপাছত তই আহি ল।
তাত কি বনাইছে?
আৰু এতিয়া হে দালি, মগুৰ তাৰপিছত আলু। মাছ আছিলে কালি অনা সেয়া।
উম!
তই ভাত খাই গ'লি জানো? অ তই ভা খাই গলি নেকি তানতে।
নাই খোৱা নাই ইয়াপৰা গৈ পিনে খামগে।
অঁ! মা পথাৰ গৈছে নেকি? আমাৰ মা বনাইছে।
উম মায় নাই পথাৰ যোৱা ঘৰতে আছে।
হেৰি গাওঁ মানুহ কেতিয়া আহিব‌?
উ সি এতিয়া নাহে,
অ
এমাৰ এমাহ হোৱা নাইচোন যোৱা
অ থাকিব চাগে নয় তিনি চাৰি মাহ মান থাকিব চাগে।
লাগিবও চাগে ইণ্টিয়াৰ বিভাগত আহিব এতিয়া আৰু তাৰপৰা দৌৰবাৰিক ন তই যাওঁ যদি যা
অ ভাবি আছো ম তাকে চিন্তা কৰি লওঁ ঘৰত খুুজি কৰি লওঁ তাৰ পিছত চবকে সুধি লওঁ তেতিয়া কি হয় আহ
অ হয় হয়ে পইচা নি যা সতাৰ ওলোৱা
ভাবিলো
মায়ে বেমাৰ ভাল পাইছে নে নাই হা মঞ্জোলা
অঁ
দেখি আছে দুজনীহে আৰু এজনী আছে আৰু কোনো নাই
উ তিনিজন
অ চাৰিজনী বৌ আছে আৰু এজনি এই বৌ বৌবলাক বৌবে বৌ
আহ
কি ত কোনো নাই অ
তছ কি বল চ ল আছা ব চলাই আছ নেকি
উম ভালকে পাই নাই উল্টা পো্লাজি চলা উ দিয়া চঙা
তে দে এমাহৰ চাগে কিমান দিন গ'লে গ'লেই চাগে বিশ দিন পোন্ধৰ দিন মান গলে চাগে ন উ তাৰ পিছত আকৌ কৰীবি না কি তাৰ পিছত আকৌ কৰিবি নেকি?
জানো ৰ কি কও তাকে চাই লওঁ।
তই আকৌ কৰিবি নেকি?
নকওঁ চাগে কটনো পইচানো কত আছে নো ইমান? পইচাই নাই।
দুখীয়া হয় দুখীয়া মানুহ।
তাকে মোৰতো আকৌ কৰিবি নেকি আকৌ?
নকওঁ আও।
মেচিনটো লোৱা অ মেচিনটো লোৱা হয়টো কথাই নাছিলে হয় এতিয়া,
নিজেতো মেচিন টোকে ললি মই তাকো ল'ব প পৰা নাই
তই নললিগে আকৌ পাহৰি থাকিব হয় না,
আকৌ পাহৰি যাম নললিগে, স আকো কবা নোৱাৰো মোৰ পাগলে হৈ থাকিম আৰু এতিয়া যি দেখি চব আধা চোধা বলা হৈ হৈ থাকি মই কাম এ পাৰ্লৰ কামো শিকিলো সেয়াও বস্তু চষ্টো কিনিব গাওঁ ওলটা পোলটা
অ তে চব আধিয়াই হৈ থাকিলে নিছিনা।
শিকা নিশিকা একেটালৈ
ঘৰলে আহি আছ না নে কি
গাড়ী ইমান শুনিছো নানে।
অঁ শুনা পাইছো অলপ
কি কই আছ ফিল্ডত তই
এইয়া ধান মেলি আছে চাই আছো আমাৰ ইয়াৰ গাঁৱৰ মানুহে গোটেই গোট গোটৰয়া হেৰি খেতি কৰিছিলে যে তাৰতে স মানুহবাই ধান মেলি আছে ইয়াতে
বিকি পোৱা নাই সিহতে ন
নাই উম একোৱে হোৱা নাই সিহঁত বৰষুন দিলে যে এইকেইদিন বৰষুণ দিলে যে এইকেইদিন সেইকাৰণে
কথা পইচা দিয়াই নাই
উম আৰু ধানৰ দামো কমি আছে।
কিমান হৈ আছে ৰ
চাৰে পাঁচ।
চাৰেপাচশই হৈ আছে ন!
অঁ
কমিছে ধুনিয়াকে কিনিওঁ পা যায় এতিয়া কিনিব মন থাকিলে
এতিয়া কিনা হব কাৰাণে ভাল হ'ব হয়।
অঁ' কিন্তু বেচা হোৱা কাৰণে লোকচান।
তনেকা যাব।
চাৰে পাঁচশজৰ সেয়া আঠশ-নশ টকা। এয়া চাৰ পাঁচশত বিক্ৰী হব লগা হৈছে।
হম, উম।
ত'কলে জানো?
খেতি নকৰোয়ে এই ন এদিন অকমান। আমি এই সৰিয় সৰিয়হ তিল
অঁ'।
তকবাৰ
সেই সুবা কৰ?
উম, ধান খেতি নকৰা।
সৰিহঁতেল ওলালে আওঁ হয়গে। কিমান ওলাইছে?
অঁ' খালং আমি বহুত আন মাহ খালঙে সেয়া তেলে।
বুত বহুত এবছৰ নাযায় গৈ আহে।
এবছৰ নাযায় গ আঠ মাহ ন মাহ যায়।
কে কেজি আনো!
এবিঘা, এবিঘা মানে হ'ব চাগে এনেুৱা মানে কৰে।
উম।
মই ইমান কথা চিনি নাপাওঁ না ভালকে বিঘা।
মোৰ চৰদি থাকিব নাই চৰদি লাগিছে। ৰাতি ফেনৰ সেয়াত শুই থাকা।
উম', তই ইমান বৰষুণৰ কালি এতি ফে অহাৰ শুই আছা।
সেইটো কাৰণে মোৰ চৰি সে পাৰ একদম কিমানহ লাগিছে গা পথাত যোৱা প ঠিক নাই কছু কাটিব।
কালিয এ ৰাতি ইমান ডাঙৰ বৰখোন দিলে। আৰু দি হয়। কালি ন মইতো কালি নৱঘৰত গৈছিলো যে।
অঁ'।
চাৰেটা বাজি হয় সেইখিনি সময় ভাত চা খাই পেলাই ঘৰকে আহি পাল। এনেকুৱা বৰষুণ দিছে নহয়। কি কয় এৰকম আহিলোঙে মানে। আধা-বাত পালঙে আহি আমাৰ নবৌ মাক ঘৰ পালং আহি হয়।
উম।
তাৰ পিছত গ বৰষুণ তিতি সিহে যদি গোহালি ঘৰত আছে সেইটোতে সোমাইছিলো। তাৰ পিছত তেনেকুৱা বিজুলী এটা মাৰ দিলে ভয়ে লাগিছে তাৰ পিছত সিহঁৰ ঘৰতে বোলো সোমাই থকা ভাল হব বোলো সিহঁৰ ঘৰতে সোমাই থাকি লওঁগৈ। থাকিলে এনে ঘৰ দহ পোন্ধৰ বিশ মিনিট মানে থাকিলে ন বৌ মাকৰ ঘৰতে।
আহ' বহুত ডাঙৰকে পৰিছে ক
চিয়া অকনমান ৰখা -ৰখা পাইছো তেতিয়াহে ঘৰ আহিছো।
ইমান বিজুলী ঢেৰেকণি মাৰিছে। কেনে নকলে?
হেল্ল'।
কোৱা হয়?
হেল্ল'।
অ'কি?
হেল্ল'।
শুনিছা নে নাই?
শুনা পাইছা নে নাই।
পাইছোঙ তই ফিল্ডত কি কৰি আছে লৰা চাই আছ নেকি হা
কত আছ ঐ
কত আচোন ঘৰলে গৈ আছো ঘৰলে গৈ আছোঙ বোলো কালৈ কি হেল্ল'
হেল্ল'
শুনিছ নে নাই হেল্ল' হেল্ল' হেল্ল'
হেল্ল
শুনিছ
মাতোৱে অহা নাই
মাত অহা নাই অ মাতো আহি আছে কিন্তু মঠাত হেল্ল'
হেল্ল' আহিছে নে নাই মাত তই সি ওচৰ পা আতৰি আহছোন অলপ সেইখিনি পা আতৰি আ অলপ হেল্ল' হেল্ল'
হেল্ল হেল্ল
মাত আহিছেনা নাই কালৈ
হেল্ল'
হেল্ল'
মাত আহিছে ন নাই এতিয়া
হেল্ল' এ মাত চাত একো অহা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মাত আহি আছে নে নাই? হেল্ল'।
হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ কালৰি কালৰি হেল্ল'। সেই যি মাত চাতে নাই। নেটৱৰ্ক হে বেয়া নে, কি হে বেয়া? মাত চাত আহা নাই, একো অহা নাই। হেল্ল'। আহ। হেল্ল'। হ'। হেল্ল'। হেল্ল'। হেল্ল'। অ মাত আহিছে নে নাই অই। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। নিটতোয়ে কিবা গ'ল নে, কিহে কিবা গ'ল? একোৱা মাতছাত একো শুনা নাই। চৰ্দিও লাগি আছে এপিনে গা চা, হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল' -হেল্ল', হেল্ল' -হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল', ঐ নেটৱৰ্ক আহিছে নে নাই? মাত শুনিছনে নাই? হেল্ল'। হেল্ল', হেল্ল'।